হেল্লৌ? চব বহি আছোঁ আমি।
মই এনেই বহি আছো চাহ তাহ খালে নাই খালো মই এইমাত্ৰ খাইছো
ময়ো যাছ এইমাত্ৰ অলপ আগতে খাইছো
অ', বাকী খবৰ
বাকী ভালে দিয়া তোমাৰ ভালে
অ', ভালেই
মে মাত্ৰ জাষ্ট কঁঠাল এটা ভাঙিলে তাকে চাই আছিলো মানে থৈ দিয়া হল ডে কেচিয়া টাইপৰ হ'ল মানে নপকেহে নপকে
অ',
এতিয়া মানে কি হৈছে নপকিলে কিন্তু মানে গেলি গলগৈ
অ',
গোটেইখিনি উলিয়াই পেলাই মানে এতিয়া ধুইছে আৰু বাকী খিনি পেলাই দিলো উপায় নাই খাব নোৱাৰা এতিয়া আৰু প্ৰথমতে মানে আইতাই কলে দেই কেঁচিয়া হৈছেতো নাখায় পকিব লাগিব আৰু অলপমান এ পকোতে পকোতে মানে ইমান গৰম দিছে যে গৰমতে মানে গেলি গ'লগে খাবলৈ আনি থৈ দিয়া এই পইচা নে মানুহ বাহিৰত ওলাব পৰা নাই ইমান গৰম দিছে পথাৰত গৈছিলো গুছ ধৰিব যি গৰম পানী
এ পথাৰত পানী পোৰা জুই হৈ আছে
জুই আছে ওলাব নোৱাৰা নোৱাৰা আবেলি সময়ত গৈছো তেও গৰম লাগি জানা
হয়।
তে আহি গা পা ধুই ধুনীয়াকে চাহ অকন বনাই খালো। তাৰ পিছত বোলো কঁঠালটোকে ভাঙি পেলাও তাৰ পিছ কঁঠালটো গেলি গ'লগে চাওতে চাওতে তাৰ পিছত সো এনেওতো পেলাই দিব লাগিব গুটি কেইটা বোলো দালি দি খাবলে হ'ব তাৰ বীজ কেইটা উম,
মই এই ওচৰৰ নদী এখন আছে তাতে অলপ ওলাই গৈছিলো জালমাহ এতিয়া পানীত খালাত নদী পানীত অলপ ভালো লাগিব তেতিয়া
তাকে, আমাৰ এইফালে নদী ঢেৰ আছে ধঢেৰ মানুহবিলাকে গা ধুই থাকে মানে পথাৰ স পিলে যাব ইচ্ছা নাযায় ছোৱালীবলাক মানে তেনেকে নাযায়
আহ আহ তপিছো গা ধোৱাও হ'ব আৰু পিনে মাছ মৰাও হব এ লগৰকেইটা লগ ধৰিলে গ'লো গৈ অলপ আগত আহি গা পা ধুই চাহ খ খাই পেলায় এতিয়া বাগৰিছো খালো' কেইতামান
উম, আজি মানে মাছ খাবা ন?
অ',
উন হু হু
তোমাৰ লোকৰ কি আছে আজি? অ ', মাছ ধৰি বহুত ভাল পাও
ময়ো ভাল পাও মাছ ধৰি সৰু সুৱা মাছ বিলাক মই জিয়ও জানা
কোনোবাই মাছ ধৰিব লগ ধৰিলেই হ'ল ওলামেই আৰু কোনোবাই যদি মাছ ধৰিব লগ ধৰে
ন এই পইচা হেনে কাৰোবাৰ পুখুৰী মাৰিছে বুলি গম পালে হৈ গৈছে
আহ,
তলত নামি নিজে যেতিয়ালৈকে এটা কিবা ধৰতে মানে এই এতিয়াই পৰিলি হয়।
কোনোবাই যদি মাছ ধৰি থাকে ক'ৰবাত য'তে দেখি আছো মাছ খিন ওলাই আছে মাছ এ ৰখি থাকিব নোৱাৰো আৰু।
আমাৰ আছিলে আগতে দুই এটা। মানে সান্দি পেলোৱা মানে হেৰি হ'ল এতিয়া তাত মানে মিল আছে যে আমাৰ ৰাইচ মিল। তাৰ জেগাত মানে এইটো ৰাইচ মিল আছে আৰু, উপায় নাই জেগা কন আৱৰি আছে। ন একো কাম চাম হো মানে এইটো দেউতাই মানে পুখুৰীটো পুতি পেলালে।
অ'।
পুটি কিনে মানে তাত মাছ তেনেকে দিয়া হৈছিলে নেকি খতমো হৈ গ'ল খাওঁতে খাওঁতে। তাৰপিছত আৰু সেইয়ে আৰু এনেতো পৰি থকাতকে কিবা এটা কামতে আহিব দিয়াচোন।
আহ।
উম, নহয়। তাকে গৰমত কি কৰো কি নকৰো লাগিছে এতিয়া। পৰহিলৈ এক্সাম থাকে বোলো পঢ়োঁ আৰু কিতাপখন উলিয়াই।
অ', কিহত পঢ়ি আছা এতিয়া?
মই এম এ এণ্ট্রেঞ্চ যাম দিম এবাৰ।
অও।
উম, এ আঠ তাৰিখে পৰীক্ষা।
অ'।
উম, তাৰ কাৰণে পঢ়ো বোলো এতিয়া। এনেই বোলো ফোন এটা কৰিলো। তোমালে, তুমিয়ে কৰিছা বাৰু।
মই চালো মানে
উম, মেছেজটো দিলোঁ কোনোবা বোলো ফ্ৰী আছে নাই।
বাকী মাহঁতৰ ভাল?
উম, ভালেই, তোমাৰ? তোমাৰ?
ভালেই ভালে গৰমত আছোঁ আৰু কেকাই জোকাই বুজিছা।
উম।
উম, কিমান বাৰ যে গা ধুইছো ঠিক নাই গৰমত। দিনতো থাকিব নোৱাৰা সন্ধিয়া হ'লে অলপমান ঠাণ্ডা পৰে।
অ', দিনতো বাহিৰত ওলা
নোৱাৰা নোৱাৰা মানে একে বাহিৰত তেও গৰম জানা নে শুই আছো। শুই শুলেও মানে টোপনি নাহে।
আৰু গৰমত তাতে লাইটটো কিমান আহা যোৱা কৰে।
এই অহা যোৱা আমাৰ ইনভাৰ্টাৰটো বেয়া হৈছে। সেইটো কাৰণেতো আৰু দিগদাৰ শুবলৈ। লাইট গ'লেতো এতিয়া মৰি যাম মানে আৰু। এ এতিয়া উচিম এতিয়াও দিয়ে আছে গৰম হয় হাৱায়ে। মানে আমাৰ চিলিঙীটো লগোৱা নাই মানে পিছফালৰ ঘৰটোত।
উম। আমাৰও চিলিঙি নাই ন। সেইকাৰণে ষ্টেণ্ট ফেন এটা আছে তাকে চলাই লৈছো আৰু। চিলিঙি ফেনটো চলাব নোৱাৰিয়ে যি গৰম গৰম হাৱা আহে।
উম। বাকী বহি আছো ৰ'বা ধূপ ধূনা দিব লাগিব অলপ দিম আৰু ধূপ ধূণা। গা পা ধুই লৈছোঁ ভালকে নিব লাগিব। তাৰপিছত ৰাতি কি বনাবা আজি, তুমি বনাবানে মায়ে বনাব?
নাই, নাই মনাব
তুমি কত বনাবা ন, মোক কিন্তু মই বনাই ভাল পাওঁ জানা।
অ বনাব আৰু মা কেতিয়াবা মানে নাথাকিলে বা মা নোৱাৰ মানে যেতিয়া বনা হল
মই আকৌ বনাই মানে আৰু মানুহক খুৱাই কেনে ভাল পাওঁ জানা।
হয়।
উম
অ, মোৰ এনে, একো নাই, এনে বনাব ভাল পাওঁ বৰ বনাও
আমাৰ মায়ে বেয়া পায় সেইকাৰণো মোক এৰি থৈ যোয়। পাকঘৰটো। গৰমত নোৱাৰি বাকী সময়ত ভাল লাগে বনাব। এনেই এতিয়া আইতা আহিছে কাৰণে আইতাই বনাই আছে।
অ, গৰমৰ কিন্তু চাহ একাপ খাইলে কিন্তু একো নহয় আৰু দেই। বাকী চাহ একাপ খাই দিলে যিমান গৰম হলো
উম।
অ, খালি যায়।
হম, হম।
কি কবা কৰ মোৰ কথাাবৈিছা চবৰে মোক বহত গৰমে, গৰম আৰু থাকিব নোৱাৰা হৈছে ন মানুহ যিটো গৰম পেলাইছে।
হয়, বহ
এইবিলাক গছ-গছনি কাটি মানে নোহোৱা কৰিছে মানুহবিলাকে বুজছা।
উম, চব পিঠতে গছ, গছি কাটি প্পুৰা হেৰি কৰি ন
এ, কি কৈছা সেইটোৱেইেতটো মানুহে গছ নোৰোৱে নহয় গছ কাটিব খুব জাগে সেইকাৰণেতো মানে জলবায়ু এনেকুৱা হৈছে।
এডাল কাটিছে দুডাল ৰুব লাগে মানুহে।
সেইটোৱেটো।
আমাৰ এইফেলেতো তেওঁ মানে গছ ইমান আছে কিন্তু কোনোবা জেগাত যে গছ এনেকৈ নাএই। আমাৰ টাউনৰ এলেকাত যে তেনেকে গছে নাই জানানে আৰু ৰ'দ এনেককা চাবা নহয় তুমি তাত খাৰা হ'ব নোৱাৰা এনেককা ৰ'ল মানে।
গাঁৱতটো অলপ ভালেই।
গাঁৱততো গছে, চছে শুই থাকিব পাৰিবা তলত বা বহি থাকিব পাৰিবা। কালি যি যাক বৰষুণ দিছে ৰাতিপুৱা। মানে আজি, আজি, আজি
অ, আযি ৰাতি আৰু। ৰাতি লগৰটো মই মানে শুই আছিলো মানে বাহিৰতে আৰু। যত শুই আছো।
বাত কিন্তু বৰষুণ যাক দিওঁতে কিন্তু ঠাণ্ডা লাগিছিল দেই। অলপমান সময়ৰ কাৰণে কিন্তু যেতিয়া সাত ত্বাত টা বজাত ৰ'দটো ওলালে মানে দিনটোৰ কাৰণে হৈ গৈছে আৰু।
পৰককে মানে প্ৰথম যে মেঘ গা দিছিল যে প্ৰথম মেগাজিন যে গম পোৱা নে
উম।
ইমান বেয়াকে মেঘ ঘাটল ন, আমি দুটাই আছিলো লগৰ তো, মই মানে পতককে মানে, মানে সাৰু পাই গৈছো মানে চক খাই কেনে সাৰ খাই গৈছো গে।
অ', যে বিজুলী বহুত জোৰে হেৰি
উম।
বাজিছে তাকে আকৌ যিটো সময়টে একে ৰ'দ টো ওলাইছে মানে মূৰটোকে গৰম হৈ গৈছে আৰু আৰু দিনটো নাযায় নোপোৱাই নহয়। এ তোমাৰ চাৰে ছটা সাতটা বাজিত আন্ধাৰ লাগি কি বহে অ', অ'।
তেতিয়াহে অকমান আন্ধাৰ আন্ধাৰ হৈছে।
সেইটোয়ে আন্ধা আন্ধা হ তাৰ পিছত তোমাৰ তাকে সোনকালে শুই যায় ন ৰাতিপুৱাতটো।
উম।
আকৌ উঠিবও মন নাযায় জানানে গৰমৰ কাৰণে ৰাতিতটো শোৱাও নাযায় কেতিয়াবা।
উম ৰাতিটো এতিয়া এঘাৰটা বাৰটা কেইটা বাজিয়ে যায় কেতিয়াবা এটা এ বাজি যায়।
উম, উম, উম ৰাতিপুৱা উঠিলে মানে মোৰ
উ আকৌ ৰাতিপুৱা ৰাতিপুৱা ৰাতিপুৱা সময়ত অকমান টোপনি যাবাহে
হ হলেই। উম নোৱাৰা উঠি আহিবলৈ বাধ্য।
উ ভাবো অলপ শু বুলি উম ভাবো অলপ শুই থাকো অলপ দেৰিলৈকে পুৰা ঘাম পানী একে অবস্থা নোহোৱা হৈ যায়।
এ চবৰে একেই বুইছা। কি কৰিবানো এতিয়া কোৱাচোন, তোমাৰ যি অৱস্থা আমাৰো কি অৱস্থা?
উম।
মানে চুচৰি বাগৰি থাকিব লগগীয়া হৈছে। এতিয়া অকমান বত তাহ মাৰিছে, আমাৰ পিছফালে মানে হেৰি আছে যে বাঁহনি আছে।
অ' আমাৰ আগফালে অলপ মানে শালি আছে ন পথাৰ আছে যে আগফালে। তো পথাৰ চাইডৰ পৰা অলপ হৱাটো এতিয়া আহি থাকে খিৰিকী খন খুলি দিলে অলপ সোমাই বাৰু। মই সেই কাৰণে খিৰিকী খন খুলি কিনি খিৰিকী খনৰ ওচৰত ষ্টেন ফেন টো লগাই দিছো যাতে বাহিৰৰ ঠাণ্ডা হাৱাটো আহে।
অ', অ', কোনে পায় আৰু তেতিয়া হ'লে। বতাহ পোৰা আহি আছে চাগে। পৰিবেশটো ভাল লাগে ন ৰাতিৰ সময়ত।
উম ৰাতি এতিয়া বৰ পোৰা নিজান জেগাত বাহ ঠাণ্ডা হাৱা
এনেকোৱা জেগাত থাকিয়ে বেছি ভাল লাগে য'ত হাই হল্লা নাই।
দি আও তুলি দিম আৰু পুৰা ধুনীয়াকে বাগৰি থাকিম তাত।
বাহঃ কোনে পাই আৰু।
উম।
ফেনখন লগাই লৈ তাৰ পাছত শুই থাকা আৰু। আগফালে শুই থাকিব পাৰিবা যদি কোনো নাই, ম'হ চ'হ যদি নায়। ধূপ এদাল লগাই ততে শুই থাকিব পাৰি।
উ
আমাৰ এইফিলে আকৌ মানে কি থাকিব পাৰি পথাৰত কিন্তু এই শিয়াল ওলায়, কেতিয়াবা বাঘ ওলায়। আৰু কেতিয়াবা হাতীও ওলাই ভয় লাগে।
আমাৰ ইয়াত শিয়াল চিয়াল তেনেকে নাই বাৰু বাঘ চাঘ হাতী কিন্তু পোৰা কি কবা আৰু আগ চাগ দি মানে পথাৰত ৰখি থাকে।
হুম হুম।
মানে এইখন মোৰ আফালে কথাৰখনত নহয় আৰু মোৰ এইখন পথাৰ সিফালে আ আছে ৰাস্তাটো অলপ আৰু এখন পথাৰ আছে সেইফালে।
উম।
এতিয়া আমাৰ এইখিনি ওৱাইল লাইফ হৈ গল নএতিয়া তাত গছ ৰুই দিছে আকৌ সৰু সৰু গছ। ডাঙৰ হোৱা নাই তাত মানে পুৰা হেৰি বায়
পছাৰখন তোমাৰে নে নে বেলেগৰ?
অ', মোৰো আছে আৰু হেৰি বেলেগৰো আছে। ডাঙৰ পথাৰ ন চবৰে আছে আৰু গাঁৱৰ মানুহৰ। উম,
উম, উম। বতৰৰ ফল খাইছানে নাই? কঠাল।
কঠাল খালো আম খালো।
উম। এতিয়া কি খাবা ন সেই দুটাহে আৰু বস্তু বেছিকৈ চলে। লেটেকু, পনিয়াল, অ', ৰাবাব টেঙা আহিব এতিয়া, উম, বাকী তোমালোকৰ ঘৰত কি কি মানে শাক পাচলি আছে?
শাক পাচলি এতিয়া জলকীয়া খেতি হয় অলপ চলপ। আৰু কোমোৰা আছে অ, ' নিজৰে আৰু।
উম, উম। ভাল ভাল ৰুব লাগে উম উম। তোমাৰ ফেব্ৰেট ব বস্তুতটো লগাইছা দেই ভাল কৰিছা।
কোনটো?
তিতা কেৰেলা।
অ,
ভাল কৰিছা।
আমাৰ এইবিলাক কিমান যত্ন কৰিলো জনা লগাবৰ কাৰণে, মৰি যায় গছডাল।
হয়, কি ক'ম কিন্তু বান্দৰ বহুত আমাৰ ইয়াত।